হেল্ল'।
অ কোৱা।
অ', কিবা কৰি আছিলা নেকি?
নাই নাই এনে ছুটি আ কোৱা
অ মই আজি এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছিলো।
উম কোৱা, কি বিষয় বা?
মই আজি মাজুলীৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছিলো।
আহ এইটো জানিবলগীয়াই বিষয় দিয়াচোন মাজুলী মাজুলীৰ বিষয় যিহেতটো আমাৰ অসমত থকাই সৰ্ববৃহৎ নদীদ্বীপ এইটো এটা
হয়, হয়।
উম
মাজুলীৰ বিষয়ে তুমি কি কি এনে জানা কোৱাচোন?
উ', মই জানো মাজুলী হ'ল আমাৰ ভাৰতৰ, ভাৰতৰ ভিতৰত ধৰি লোৱা সৰ্ববৃহৎ নদীদ্বীপ, নদীৰ দ্বীপ আৰু তাত আমাৰ মুখা শিল্পৰ বাবে বিখ্যাত। অকল পৃথিৱীৰ অকল মাজুলীতে মুখাশিল্প ব্যৱহাৰ কৰা হয় মানে বনোৱা হয় য'ত তাৰপিছত তাত নাম ধৰ্মৰ বাবেও বিখ্যাত শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ ধৰ্মীয় আদৰ্শসমূহ তাতে দেখা যায়। তা'ত সত্ৰসমূহৰ বাবে বিখ্যাত, তা'ত যিহেতু বহুত কেইখন সত্ৰ আছে।
হয় হয় ঠিকে কৈছা। ময়োহে একে এক তুমি কোৱাৰ দৰে যে মাজুলী ভাৰতৰ সৰ্ববৃহৎ নদীদ্বীপ ত তাৰ তাত শংকৰদেৱ, মাধৱদেৱে বহুতো সত্ৰ স্থাপন কৰিছিল
অ' অ'।
পাহাৰ উপৰিও মুখা শিল্পৰ বাবে বিখ্যাতো হ'ব তেনেকুৱাই তুমি যিখিনি ক'লা।
মাজুলীৰ ৰাসো কিন্তু বহুত বিখ্যাত ৰাস চাবলৈও, উম' চাবলৈও বহুত দূৰৰ পৰা মানুহ আহে ইয়াত।
উম হোম মাজুলীতো বহুতো মানে বিদেশী পৰ্যটকো মাজুলীত আহিব অ অহা দেখা যায়।
উম', পৰ্যটন কেন্দ্ৰ আৰু সে সেইটো এটা আমাৰ অসমৰ ক'ব গ'লে,
উমহ
য'ত আমাৰ অসমীয়াৰ সংস্কৃতি তিবোৰ, ধৰি লোৱা দেখুৱা যায়।
অ', তুমি মাজুলী পৰিৱেশৰ বিষয়ে কি ক'ব খোজা, পৰিৱেশটো কেনেকুৱা মাজুলীত?
উম মাজুলীৰ পৰিৱেশ যিহেতু ব্ৰহ্মপুত্ৰ নদীটোৰ আমাৰ, মাজত আছে মাজুলীখন, ত' ধুনীয়াই হ'ব। মই আজিলৈ গৈ পোৱা নাই বাৰু মাজুলী, কিন্তু মই যিখিনি বিষয় মানে জানো আৰু মাজুলীৰ ওপৰত, ত' সেইখিনি ক'ব গ'লে মাজুলী প্ৰাকৃতিকভাৱে বহুত ধুনিয়া
কিন্তু বৰ্তমান মাজুলীৰ বহু কেইখন সত্ৰয়ে এতিয়া পানীত যা যোৱা দেখা যায় আৰু।
হয় হয়
তে বানপানী হয় যিহেতু, বৰষুণ দিনত।
হয়
নদীয়ে উটুৱাই লৈ যায়। তেনেকে বহুত কেইখন সত্ৰই এতিয়া পানীত জাহ গৈছে যদিও, হলেওঁ এতিয়াও মাজুলীখনক আমি সৰ্ববৃহৎ নদীদ্বীপ বুলিয়ে স্বীকৃতি দিওঁ।
হয় হয় ছে ম কি কৈছা আকৌ এবাৰ ক'বাচোন।
অ' তুমি, কোৱাচোন তুমি এনে মাজুলীৰ বিষয়ে আৰু কি কি জানা কি এনে তুমি কি ভাবা
অ মাজুলী মই মাজুলী গৈ পোৱা নাই মই মাজুলী গৈ পোৱা নাই কিন্তু মই যিখিনি শুনিবলৈ পাইছো মাজুলীৰ বিষয়ে ত' সেইখিনি শুনি মাজুলী এবাৰ যোৱাৰ হেঁপাহ আছে। তত অ তেনেকুৱা
মাজুলীত এনে মই জনাত ভ্ৰমণ কৰিবলৈ যোৱা ভাল সময় হ'ল ধৰি লোৱা মাৰ্চ অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহৰ মাজলৈকে যেতিয়া বৰষুণ নাথাকে সেইটো সময় বহুত ভাল।
হয় হয় সেইটো সময়ত যিহেতুকে বৰষুণ কম আছে আছে মোৰ এবাৰ হলেও যাব। সবাৰ আছে মাজুলীত যায়, এবাৰ মাজুলীৰ যি সাংস্কৃতি তাৰপৰিও যি প্ৰাকৃতিক পৰিৱেশ আজি, এবাৰ হ'লেও চাবলৈ মন আছে।
উম ভাওনা ভাওন বোৰ ভাওনা দেখিছানে তুমি কেতিয়াবা?
দিছো, কিন্ত! ক'বলৈ গ'লে মাজুলীৰ ভাওনা বোলে শুনিবলৈ পাওঁ মতে, সকলোতকৈ ভাল আৰু ভাওনা মাজুলীতে হয়।
উ সকলোতকৈ ভাল আৰু বেলেগো সকলো
সেইটো সেইবাবে এবাৰ মাজুলীত গৈ ভাওনাৰ আদি কৰি গোটেই প্ৰাকৃতিকৰৰ পৰা আদি কৰি সাংস্কৃতিৰ পৰা আদি কৰি গোটেইখিনি চাবলৈ মন আছে। অ তেনেকুৱাই আৰু
উম
উ
মুখা শিল্প তুমি কোৱাচোন মুখা শিল্প তু দেখিছানে মুখা কেতিয়াবা বনোৱা আমাৰ ইয়াতে হওক বা তুমি তুমি তেনেকৈ
নাই নাই মই মুখাশিল্পও দেখা নাই
হম
তুমি মুখা শিল্পৰ বাবে কিছু জানা যদি মোক অৱগত কৰাচোন।
উম মই কি জানো মই মুখা কেনেকে বনাই সেইটো মই এবাৰ দেখিছিলো মই যেতিয়া স্কুলত পঢ়ি আহিছিলোঁ তেতিয়া তেনেকে মানে বাহিৰৰ পৰা কোনোবা লোক আহিছিল আৰু আহি কেনে আমাক মানে দেখাইছিল আৰু ধৰি লোৱা বাঁহৰ আগ একে এটা আকৃতি বনাই লোৱা হয় মুখখনৰ এটা আকৃতি বনাই লোৱা হয় তাৰ ওপৰত মাত তিৰ লেপ এটা দিয়া হয় তাৰ পিছত তাত ধৰি লোৱা ৰংবোৰ দিয়া হয় যেন বা বাকীবোৰ আকৃতি যেনেকৈ নাক বা মুুখ চকু সেইবোৰ তাৰপিছত বনোৱা হয় তেনেকে যদিওবা হ'ব পাৰে মাজুলীৰ মুখাখন অকণ বেলেগ হ'ব পাৰে কিন্তু মই যিখন দেখিছোঁ আৰু যেনেকে বনাইছিল অলপ মোৰ যিখিনি মনত আছে সেইখিনি তোমাক ক'লোঁ তেনেকেই বনায় আৰু
হয় খুবেই ভাল লাগিল কিয়নো মুখাইপৰ বিষয়ে মই আগতে জনা নাছিলো। তোমাৰ পৰা যিখিনি জানিলো মোৰ ভাল লাগিল। এনে শুনি ত সেইখিনি শুনি মোৰ আকৌ মানে মাজ ল লৈ যোৱাৰ হেঁপাহ আকৌ বাঢ়িল যে মুখাই্প কিনো এইবাৰ সেইটো চাবলৈও মোৰ হেঁপাহ বাঢ়িল
উম
ত' তেনেকুৱাই
উম এতিয়া ব্ৰহ্মপুত্ৰ হলেও জল্দি মই ভাবো কি সোনকালে যাব লাগে মাজুলীখন চাবলৈ কাৰণ এতিয়া আৰু নতুনকৈও বহুত কেইখন সত্ৰ মানী যোৱা গৈছে তুমি এনে মাজুলী সত্ৰ কেইখন মানৰ নাম জানানে
মই তেনেকে তেনেকে সিমানকো নাজানো শুনিছো আৰু যে শংকৰদেৱ মাচাদেৱে ৰচনা কৰা আছে আৰু বহুতো সত্ৰ তাতে পোৱা যায়।
বা তেওঁলোকে ৰচনা কৰা ধৰি লোৱা বৰগীত বা তেনেকুৱা গীত বোৰো এতিয়াও তাত মানে সাঁচি থৈ দিছে আৰু তাৰ যিসকল গুৰুজনা বুলি কওঁ গুৰুসকলে তেখেতসকলে এতিয়া তাৰ কেইখনমান সত্ৰ এতিয়া ধৰি মই নাম জানো যেনেকে ধৰি লোৱা আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ তেনেকে আৰু বহুত কেইখন আছে সত্ৰ। মাজুলীৰ মাজুল মাজুলীৰ যি সত্ৰ তেনেকুৱা সত্ৰ আমাৰ ইয়াতো কেইখনমান পোৱা যায় বৰপেটা সত্ৰখনে ধৰি লোৱা তাৰে এটা মানে অন্যতম মানে সত্ৰ বুলিয়ে ধৰিলোঁ লোকিমত
হয় হয়
তুমি এনে সত্ৰৰ বিষয়ে কিবা জানানে?
সত্ৰত মই জনাত যিবিলাক সত্ৰ মানে ধ তাত নাম সংগ বা সেনেকুৱা ধৰণৰ কৰা হয় যিলাক মানে ভাল ৰচনা কৰিছিল ত' মই জনাত সি সিনিয় আৰু
এতিয়া সত্ৰ মই মই কওঁ শুনা সত্ৰ হ'ল ভগৱান বিষ্ণু বা শ্ৰীকৃষ্ণ বুলি আমি যাক কওঁ
হয়
তেখেতৰ ধৰি লোৱা তেখেতৰ গুণসমূহৰ বিষয়ে কোৱা বা শ্ৰীকৃষ্ণ সৰু থাকোঁতে কেনেকুৱা ধৰণৰ কাৰ্যসমূহ কৰিছিল আমি যিবোৰ জানোৱেই আৰু সৰুতে যেতিয়া তেখেতে শুই আছিল তেতিয়া কেনেক কে মাকে উঠাইছিল মৰমতে সেইবোৰৰ ওপৰতে মানে বৰগীতসমূহ ৰচনা কৰা হয়। তাত এতিয়া ধৰি লোৱাক সত্ৰসমূহত নাম প্ৰসংগ কৰা হয়। ভাওনা নৃত্য সংগীত এইসমূহৰো চৰ্চা কৰা হয় সত্ৰসমূহে আমাৰ সংস্কৃতিত টো বজাই ৰখাত মানে বহুত ডাঙৰ এটা ভূমিকা মানে পালন কৰিছে। বহুত আগৰ পৰাই ক'বলৈ গ'লে শংকৰদেৱ মাধৱদেৱ তেওঁলোকৰ দিনৰ পৰাই গুৰুসকলৰ দিনৰ পৰাই এতিয়ালৈকেও আমাৰ মাজত এইসমূহ বস্তু টো মানে আমি সাঁচি ৰাখিছোঁ আৰু
হয় হয় তোমাৰ পৰা মই সত্ৰৰ বিষয়েও বহুতো জানিলো কিন্তু মই ইমানখিনি কথা জনা নাছিলো আগতে ত' ভাল লাগিল তোমাৰ পৰা ইমানখিনি কথা জানি
মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা কিবা কোৱাচোন তুমি এনে কি জানা প্ৰাকৃতিক পৰিৱেশটোৰ কথাই?
মাজুলী যিহেতুকে। নদীৰ মাজত অৱস্থিত ত' মাজুলীৰ নদীদ্বীপ ত এনেকুৱা মাজুলী তোমাৰ।
উম,
হেল্ল',
অ 'কোৱা।
ত' তাৰ যি পৰিৱেশ গছ গছনি বা তাতে তাৰ যি। চৰাই চিৰিকটি থাকে বা তাৰে এনেকুৱা। এনেকুৱা ধৰণৰ যি পৰিৱেশটো আৰু মানে। বেলেগ ধৰণৰ কাৰ
আমাৰ আমাৰ ইয়াতকৈ বেলেগ হ'ব তাৰ।
আমাৰ ইয়াত গৈ তাৰ পৰিৱেশ সম্পূৰ্ণভাৱে ক'ব গ'লে আধা শতাংশই বেলেগ।
বহুত পৃথক উম তাৰ মানুহসকলে আমি যেনেক। যাতায়ত ব্যৱহাৰ কৰিবলৈ যেনেকৈ আমি গাড়ী ট্ৰেইন তেনেকৈ সেইবোৰ ব্যৱহাৰ কৰোঁ তাৰ মানুহে নাৱৰে পাৰ হ'ব লগা হয় এতিয়া যিহেতু এয়া নদীটোৰ মাজত পৰে
হয়।
তাৰ বাবে এতিয়া তাৰ সিহঁত মানে তাৰ মানুহসকলৰ কাৰণে আৰু প্ৰধান মানে যিটো তোমাৰ যাতায়াত ব্যৱস্থা সেইটো তোমাৰ নাও হ'ল তেনেকুৱাই আৰু
হয় হয় ত' আজি তোমাৰ পৰা মাজুলীৰ বিষয়ে জানিলো বহুতো তো। ভাল লাগিল ত' আজিলৈ সামৰিছো দিয়া।
উম ঠিক আছে।
ঠিক আছে দিয়া। ধৰি